কেলে?
অহ', কি কৰিছ?
এয়া ভাতকেইটা বনাই থৈ আহিছোঁ, তই?
অহ', মই এই ভাত বনালোঁ, ভাত - পানী বনাই মেলি এই', খাম আৰু বহা, খোৱা নাই আৰু', এই',
কিহেৰে ভাত? ভাত বনাই হ'ল আৰু',
অহ', এ ছোৱালীক গা পা', গাপাত ধোৱাই মেলি আজৰি হৈছোঁ, তাৰপিছত ভাত খোৱাম আৰু, এফালে যাব লগীয়া হৈ আছে', উ', -উম', অহ',
অহ', কিবা কাম এটাত, ব্যৱসায় কাম এটাত', দোকানৰ বস্তু আনিবলৈ যাম নেকি?
অহ', ঠিকে আছে যাব লাগে, দোকান অপেনিং কৰি - কৰিছে নেকি?
কৰিমহে অহ',
অহ',
উম ইমান গৰম উঠিছে আজি ৰদ নাই যদিও
মই এচি টো লগাই বহি আছো আৱ
অ মোৰ বাৰীত নেমু হৈছে লাগে যদি লৈ যাবি বিশ টকা অ বিশ টকা আনিলে হ'ব
অ অ ঠিক আছে হ'ব বাৱ মই গলে লৈ আহিম বাৱ নেমো
অ অ হ'ব
অ কঁঠাল লাগিছে নাই বাৰীত
অ লাগি আছে
অ এনেকুৱা বতৰ কঁঠাল খাব লাগে পকা কঁঠাল বহি লৈ পেলাই আম চিজেনটো গ'ল বাৰু কিন্তু এতিয়া কঠাল ওলাইছে নিমখ নিমখ দি পেলাই কঠাল নে
অ
কোনে কৈছে দিচ এনদৈ হয় বুলি
এনেকুৱা চিজন খালে মানে আম চামবোৰ বেয়া
অ নহয় বতৰো ইমান ডাওৰিয়া বতৰ এতিয়া এনেকুৱা বতৰতে উলিয়াইছে আৰু এনেকুৱা বতৰত নাখাইনো কেনেকে খাম
মানুহবিলাকৰ বেমাৰ হৈছে যে গুটিটো খাব লাগে গুটি যে গুটি
আমি কঁঠাল আমি ৰাতিপুৱা খালী পেটতে এটা এটা কঁঠাল মাৰি দিওঁ
উম মই বিক্ৰী কৰি আছো সেইটো কাৰণে নিদো
সৰু সৰু পাত কঁঠাল বোৰ যে বেছি ডাঙৰ নহয় মানে ওম বেছি ডাঙৰ নহয় সৰু সৰু
কঁঠাল কিন্তু বিক্ৰী কৰি আছো আমি
ৰাতিপুৱা মুখ হাত মোক মুখ চুখ ধুই শুই উঠি মুখ চুখ ধুই মেলি ধুনীয়াকে কল পাত এখনত কাটি কঁঠাল টো উলিয়াই নিমখ অকমান লগাই বৰ ভাল লাগে খাই
অ মই আক বিক্ৰী কৰিছো যে
অ তাকেহে মই কাপোৰযোৰ দহি বাতিব লাগে কাষ্টতমাৰ বোৰ আহি আছে দহি বাতিব পোৱাই নাই অ ইমান গৰম ছোৱালীও আমনি
উম
এযোৰ নুনী কটনৰ কাপোৰ
অ মোৰো দুযোৰ দহী বাতিবলৈ থৈ দিছো দুযোৰ এযোৰ বিয়াৰ কাপোৰ
অ অ মোৰ বিয়া কাপোৰ তিনিযোৰ বাতি দিলো বাৰু তাৰপিছত এতিয়া সেই নিজৰ কাপোৰহে আছে বাৱ বেলেগৰ নাই বাৰু আৰু আহিব আৱ গৰমটো বেছি যে সেইকাৰণে ঢেৰ কাপোৰ লোৱা নাই
অ হয় হয় হয়
অ গৰম বেছি সেই কাৰণে মই ঢেৰ কাপোৰ নাই লোৱা উম বাকী ঠিকেই আছে নহয়।
অ খেতি পথাৰ কি হ'ব এতিয়া।
খেতি পথাৰ এইবাৰ ঘৰতেহে কৰিব লাগিব। কিয়নো ঘৰতে কব লাগিব ৰোৱনী লগাব লাগিব।
অ
ৰুৱণী লগাই পেলাই কৰিব লাগিব।
ইমান গৰম উঠিছে একদম নেমু খাব লাগে নেমু, চৰৰ্বত বনাই। তাত নিমখ অলপ দিব লাগে। চেনি অলপ দিব লাগে ফ্ৰিজৰ পানী অলপ দি অঁ নহ'লে বৰফ থাকিলে বৰফ, দুই টুকুৰ এনেকৈ ঢালি দিব লাগে তাত
বৰফ দিব লাগে অ।
উম হৈ যায় খাবলৈ বহুত ভাল লাগে এনেই ক'ল্ড ড্ৰিংকছ এইবিলাক- কিনি খোৱাকৈ ঘৰুৱাভাৱে সেইটো বনাই খালে পেটৰ কাৰণেও ভাল- গাওঁ ভাল লাগি থাকে।
উম বাকী এতিয়া চাগে তাঁত চত চাগে পোৱা নাই নহয় আহ ছাগলী,
অঁ
মোৰ ছাগলীকেইটা বৰ্তমান ঠিকে আছে বাৰু কিন্তু এতিয়া হে অ এইটো ছিজনত ঘাঁহ নাই যে বিশেষ তে বাৰীতে এৰাল দি দিয়া। গছ পাত কাটিবলৈও এতিয়া উ উ গছ হ'ল ওখ মই নোৱাৰো।
কঁঠাল পাতটো খুৱাব লাগে কঁঠাল পাত,
কঁঠাল পাত নায়ে। দুজোপা ল হৈছেহে অ অকমানি অকমানি।
অঁ নহ'লে ঘূৰাই আনিমতো ঘূৰাই নিম পাত,
ঘূৰানিম আছে খুৱাইছো বাৰু কিন্তু হেৰি ঘাঁহ থকাত দি দিছো এতিয়া পিছত আকৌ বেছি বৰষুণ দিলে আকৌ সেহতি খাব নোৱাৰিব যে কাটি পেলাই দিব লাগিব গঁৰালতে-
অঁ আৰু চেগুন গছৰ পাতো খায় নেকি?
অ আছে কাঞ্চনজোপা খাই কাচন পাত এজোপা আছে।
অ আৰু কিবা এটা আছিলে চিঞৰা নে কি আছিলে ন নামটো
জানো খাই তেনেকে কিন্তু এতিয়া সেই হ'ল এতিয়া দিবলৈ পিছত আকৌ বৰ
তেতি মাজে মাজে পেলুত নহয় তেয়া তিতা খালে।
নাই মই হেৰি নহয়। নিমপাতটো খায় মই পেলু বেজি দিলো ভিটামিনৰ বেজি। পেলু দৰৱ তাৰ পিছত মাজতে খুব ছাগলীকেইটা ছাগলীকেইটা খুব ওকণি হৈছিলে তাৰ পিছত পুৰা ওকণি দৰপ- সানি তাৰ পিছত এতিয়া নাই আৰু বৰ্তমান ভাল আৰু গোটেইকেইটা ছাগলীকে অ এই চাংঘৰ বনাই দিলো আগতে মানে চাংঘৰ নাছিলে যে। আমাৰ ইয়াত হাজিৰা মানুহ পাবলগীয়া নাই বহুত টান মানে। তাৰ পিছত সেইকাৰণে হেৰি উম এ আকৌ হাজিৰা মানুহ পাই পেলাই চাংঘৰটো বনাই ল'লোঁ। এতিয়া চাংঘৰে আছে আৰু অকণমান বহল কৰিব লাগিব কাৰণ হেৰি যে ছাগলীতে সাত তপা আকৌ আৰু তিনিজনী গাভিনী হৈ আছে। যে তাৰ পিছত সেইকাৰণে সেই, বহল হৈ হৈ গৈ থাকিব যে উম তাকেহে, হে আমাৰ কাইলে গোটৰ মিটিঙো আছিলে।
অঁ কাইলে।
কাইলে অঁ
অঁ
গোটৰ মিটিং আমাৰ ঘৰত হ'ব আমাৰ ঘৰত হ'ব।
অ সেই চাৰিআলি যে দোকান আছে সিহতৰ বোৱাৰীজনীও আছে নি।
নাই নাই।
মানে কাইলৈ এফালে যোৱা কথা আছে তাৰ লগত সেইকাৰণে সুধিছো।
নাই নাই মানে সেই আমাৰ ঘৰতে হ'ব মিটিংখন লুচি খুৱাম বুলি ভাবিছোঁ লুচি ভাজি। মটৰ এনেকে ঘুগুনি বনাই অ, কি কি দিব লাগিব বাও কি কি দিব লাগিব।
মটৰটো সিজাই মটৰ আলুও দিব পাৰি লগত। টুকুৰা টুকু কৰি মটৰখিনি আলুখিনি এনেকে। সিজাই পাত্ৰ এটা থৈ তাৰপৰা আদা নহৰু বুটিব লাগে। লগত জলকীয়া বুটিব লাগে বুট পেলাই থব লাগে। তাপা বিলাহী থাকে বিলাহী কাটি ল'ব লাগে পিঁয়াজ বিলাহী,
গম পাইছো অ,
তাৰপৰা কেৰাহীটো বহাই কেইটামান গোটা জিৰা ধ গোটা জিৰা হেৰি কৰিব লাগে। শুনি আছ না শুনি আছ।
আছো শুনি আছো।
অ গোটা জিৰা দি পেলাই তাৰপিছত পিয়াজ খিনি দিব লাগে ত, ত পিঁয়াজখিনি ভাজ খাব পিছ আদা নহৰু খিনি দি তাৰপা বিলাহী, খিনি দি ভাজি পেলাই মটৰ নিমখ, হালধি মানে সোৱাৰাদ অনুসৰি এই ব দি, পেলাই তাৰপিছত মছলা পাতি নিজৰ ইচ্ছা কিমান দিয়ে। সেই তেনেকে দি পেলাই ঘুগুনিব গ'ল আৰু
উ বেলেগ মচলা উ, ব্যৱহাৰ নকৰো এই ঘৰ ঘৰুৱা মছলাই ব্যৱহাৰ কৰো।
অঁ ঘৰুৱাটোৱে ভাল জিৰা ধনিয়া।
উম বেলেগ মছলা মানে, কি হয় ব্যৱহাৰ কৰিলে মানে কি ল'ৰা ছোৱালী মানে ল'ৰা ছোৱালীৰ কাৰণে বেয়া ন সেইকাৰণে মানে আমি। ডাঙৰ মানুহ আমি নৰ্মেলকেহে খাও মই মাংস বালেও নৰ্মেলকৈ বনাও।
নানো ৰেড চিলি নানো নহয় মই এতিয়া শুকান জলকীয়া পিচি লওঁ কালাৰ হ'বলে। তাৰপিছত ধনিয়া ধনিয়া পিচি লওঁ গোটা ধনিয়া তাৰপিছত আকৌ, আকৌ জিৰাত পিচি লওঁ ধুনীয়াকে।
তাৰপা মিঠি সেই আচাৰ বনাওঁনে মিথি গুটি পাঁচফোৰণ সনেকে। পিচি পেলাই দিলোঁ আৰু
অ মই এবাৰ আচাৰ বনাবলৈকে নাপালো গছবোৰ ইমান ডাঙৰ হৈ গ'ল মানুহ নাই গাছ, কাটিবলৈ বাঁহৰ গাজ বহুত, ডাঙৰ হৈ গ'ল বাঁহনীখনত বাঁহৰ গাছে ভৰি আছিলে কিন্তু সময়ত নাপালো যে। সময়ত কাটিবলে নাপালো। এতিয়া খৰিচা কিনিবহে লাগিব আও অকণমান কৰিলো বাৰু বয়াম এটাত। তে কিমান নো আও বাৰিষাটো -
অঁ সেইফালে পায়। সেইফালে অঁ অঁ সেইফালে পায়।
অ কোনোবা মানুহ -
বটল হিচাপত বেচে যে খৰিচাটো তেনেকে আনিব লাগে।
অ, অ। তাকে সেই ক'তো যাবলৈ সময় নাই এতিয়া খেতি চেতি পথাৰ পা আজৰি হোৱাৰ পিছত ফুৰিবলৈ গ'লে আনিম চা - চাগে সেইফালে। অলপ যাম বুলি ভাবি আছো ৰেষ্টুৰেণ্টত খামগে। যাম, কিমানো আও ঘৰতে সোমাই থাকিম আও। মন যায় আৰু ন, খাদ্য খাবলে। মানে - বাহিৰ খাদ্য বোৰতো ধৰিল ধৰিল বেয়া ন, ইমান ভাল নহয় ঘৰৰ নিচানাটো হব - হব নোৱাৰে, হ'লো মানে - অকমান ওলাই গ'লে লৰা ছোৱালী মানে ছোৱালীজনীও মনতটো ভাল লাগিব আৰু আমাৰো। কিমানো ঘৰতে কাম বন কৰি মেলি চব - তো নিজস্ব বুলি এটা কথা থাকে, নিজৰ মন মগজুবোৰ ওলাই গ'লে মানে - ভাল লাগে ন, ভাল কাপোৰ এযোৰ পৰিধান কৰি ওলাই গলে ভাল লাগে আৰু মন চন বোৰ। উম, সদায় ঘৰতে আও কিমান নো আও। কৰিবতো লাগিবই আৰু হ'লেও তাৰ মাজতেও আকৌ চখ কৰিব লাগিব। উম, জীৱনটোত জীয়াব - লাগিব। যেতিয়া চব হাঁহি ধেমালি সুখ দুখৰ মাজেহে জীৱনটো, তাৰ মাজত - তে আও এনেকুৱাই আও কৰিব লাগিব। উম তাকেহে। এতিয়া আকৌ ভাদমহীয়া নামঘৰলে যাব লাগিব চাগে। গোপিনী নাম ল'ব লাগিব চাগে।
ঘৰৰ খেতিপথাৰটো প্ৰথম আৰু প্ৰথম খেতিপথাৰ হৈ লওক।
খেতি পথাৰ উঠাৰ পিছত আও তাৰপিছত আও পুৰা শাওণ মাহটো পুৰা গৰম, শাওন - ভাদ আহিলেই আও।
অ', ভাদৰ পিছত আহিন আহিলে দুূৰ্গা পূজা।
দুৰ্গা পূজা।
উম'।
ভাল লাগিব, দুৰ্গা পূজা যোৱাবাৰ নগলোৱেই চাবলে এইবাৰ জানো কি হয়।
আমি গ'লোঁ যোৱাবাৰ।
আমাৰ যাবলেকে ন'হলে চাবলে।
ছোৱালী এজনীয়ে ভাও লৈছিলে।
অঁ'।
তেতিয়া গৈছিলোঁ।
মোৰ সেই যাবলৈ নাপালো, এইবাৰ জানো কি হয়, কিনো আৰু দুূৰ্গা পূজা নো আৰু আহিয়ে - থাকে বছেৰে আও গলেই হ'ল, আমাৰ পৰম্পৰা বিহু হে আৰু কাতি বিহু মাঘ বিহু, বহাগ বিহু তিনিটা বিহুৰ কা - কাতি বিহু আহি আছে, কাতি বিহু পিঠা। আহ' মইয়ো অলপ মিঠাই অলপ বনাব লাগিব, মানে বতৰটো অকণমান ঠাণ্ডা কৰিব ন কাতি মাহ ত সেইকাৰণে, তাকেহে। কাতি মাহত আকৌ অন্নপ্ৰসন্ন এটাও আছে। কাতি মাহটোৰ অন্নপ্ৰশন্ন এটাও আছে। অ এই চাৰিআলিৰ ওচৰতে দুক দোকান আছে, চাৰিআলিৰ ওচৰত।
অ দোকান আছে, অ অ হয় হয়।
অ।
উম মাতিলেই নি আগতীয়াকৈ?
অ যাব লাগিব আৰু, কৈছোহে ঠাণ্ডা দিন পৰিব। ঠাণ্ডা পৰিব বতৰটো, শীতকাল অকমান শীত হ'ব আৰু।
বাৰু তেতিয়া ৰাখোঁ নেকি, নে ব্যৱসায় কিবা কথা ক'বা?
ব্যৱসায় কথাই ক'লোৱেই ন।
উম।
ঠিক আছে বাৰু।
পাছত ফোন কৰিম। ব্যৱসায়ৰ কথা দুটামান পাতিম উম। অ'।
ভাল লাগিলে কথা পাতি।
বহুত বহুত ভাল লাগিলে দেই, উম উম হ'ব।
উ। এ